ছাৰ, আপুনি শুনি আছেনে? চ'
অ, শুনি আছোঁ।
এটা মানে টপিক এটা ল'ব হয়, শুনি আছোঁ মই। টপিক এটা ল'ব লৈছিলোঁ মানে আ আজি যিটো টপিক হ'ব এডুকেশ্যনৰ ওপৰত সমান আলোচনা কৰোঁ নেকি আমি দুয়োজনে। চ' এডুকেশ্যন চিষ্টেমৰ ওপৰত। আপুনি ষ্টাৰ্ট কৰি দিয়কচোন, মানে ফাৰ্ষ্ট আপুনি কেনেকৈ কি ধৰণৰ মানে আপুনি পঢ়া শুনাত কেনেকে, কি ধৰণে আগবাঢ়িব লাগে ধৰক। সেই হিচাপত আপুনি অলপমান আগবঢ়াই নিয়কচোন।
হয় হয়। মানে আমি সকলোৱে জানো শিক্ষা আমাক আজি আজিকালি কিয় জঢ়িত, কিয় লাগিব, হয়নে? এ কিয় মানে কি হয়। এইটো আমি সবেই জানো। মানে শিক্ষক মানে কি হয় মই এটা অলপমান কৈ দি আছো, মানে মোৰ মতেদি।
হয়।
শিক্ষা মানেতো কেৱল মানে কিতাপ পঢ়া বা অ কিতাপ পঢ়াটোৱে কি মানে শিক্ষাটো নহয় ন। শিক্ষা মানে যি আমি বহুত জ্ঞান জ্ঞানটো যি যৰ পৰা আমি শিকি বাহিৰৰ পৰাও আমি জ্ঞানটো আহৰণ কৰিব পাৰো। বা ভাল বেয়াৰ যি যিতিয়া আমি ভাল বেয়াৰ পাৰ্থক্যটো কৰিব পাৰো বা অ যেতিয়া আমি এজন মানে সমাজত জীয়াই মানে সমাজত থাকিব পাৰো। সেইটোৱে মানে শিক্ষা হয়, হয়নে? মানে শিক্ষা মানে কি কেৱল কিতাপ পঢ়ি কেনে আমি শিক্ষা পাওঁ, এনেকা এইটোতো নহয় ন। আমি যৰ পৰা শিকা বা আমি ঘৰৰ বাহিৰৰ পৰা পৰাও শিক্ষাটো আৰ্জন কৰিব পাৰো আৰু ঘৰত থাকি কিতাপ পঢ়া পঢ়াও এটা শিক্ষা হয় কিন্তু আমি মানে ডাঙৰকে ভাবিব বুলি আমি ঘৰৰ পৰা বাহিৰত ওলাই যোৱা, ঘৰৰ মানে বাহিৰৰ যি বস্তু, ভাষা এইটো বিলাক শিকা, শিকা মানে ভাষা বিলাক শি
উম।
গাইতোও এটা শিক্ষা হয় হয়নে?
হয় ধৰক আমি অল অলপ কলেজৰ বা স্কুলৰ কিতাপবিলাকত হয়। কলেজৰ বা স্কুলৰ কিতাপবিলাকত আমি যিবিলাক পঢ়িছোঁ সেইবিলাকতকে যদি আমি ধৰক, আমি প্ৰেক্টিকেলি যদি কৰোঁ কামবিলাক তেতিয়া মানে আমি বেছি মানে মনত ৰাখিব পাৰোঁ যিকোনো বস্তুত এতিয়া গণিতটো যেতিয়া আমি মূখেৰে যেতিয়া পঢ়ি যাওঁ পঢ়ি গ'লেতো আমাৰ সেই হিচাপতো আমাৰ গণিতটো মানে আমাৰ আমি কৰিব নোৱাৰো সেইটো ভালদৰে। চলিওচন আমি উলিয়াব নোৱাৰো, সমাধান উলিয়াব নোৱাৰো কিন্তু আমি যেতিয়া মানে সেই ত' মানে চাই গ'ল আমি যেতিয়া নোৱাৰো তেতিয়া আমি যেতিয়া মানে সেইটো হাতেৰে লিখি যাম এ এইটো এনেকে হৈছে দেখোন এনেকে কোনটোত কোনটো মানে লাইনত কি ফৰ্মুলা ইউজ কৰা হৈছে প্ৰত্যেক টো মানে গম পোৱা যায় সেই হিচাপত আমি গণিততো আমি মানে ভালদৰে কৰিব পৰা হও। তেনেধৰণৰ আমি যিকোনো কামৰ ক্ষেত্ৰত যদি আমি পঢ়ি পেলাই যদি আমি আগবাঢ়িব যাও তেতিয়াটো আমাৰ কাৰণে সেইটো মানে ভুল হব আৰু আমি প্ৰে টিকেলেও কৰিব লাগিব সেইটো যিকোনো কামৰ ক্ষেত্ৰত আৰু এতিয়া ধৰক আমি গণিততে ধৰক আমি মই যদি ক'ব যাওঁ গণিততেই আমি হয় আমি যেতিয়া ঘৰ এটা বনাবৰ কাৰণে গণিতত আমাৰ আছিলে আ মানে কোনোবাতো ছে আমাৰ মানে তেনে আছিলে এইটো আপোনাৰ যে কিমানখিনি চিমেণ্ট লাগে, কিমানখিনি ইটা লাগে, কিমান খিনি বালি লাগে, কিমানখিনি পানী লাগে এনেকুৱা ধৰণৰ আছিলে এটা গণিতত আ আপুনি চাগে পাইছিলে নেকি সমাধান উলিওৱাৰ ক্ষেত্ৰত আপোনাৰ? চ' কিন্তু আমি যেতিয়া পঢ়ি এ হেৰি কৰোঁ আপোনাৰ যেতিয়া এজন মিস্ত্ৰীৰ পৰাও আমি যেতিয়া হেৰি কৰো তেতিয়া মানে আমি সেইখিনি ভালদৰে আমি জ্ঞানখিনি আ
কিতাপত যি কি যি বস্তু পাইছো মানে আমি এটা ঘৰ বনাবৰ কাৰণে কিমান বস্তু লাগিব যি কিতাপত আমি যি পঢ়িছো তাত চাগে আমি এটা মিস্ত্ৰীৰ লগত যদি আমি তাহাৰ লগত হেল্পাৰ হিচাপে কাম কৰো তাতে আমি অলপ মানে বেছিকে প্ৰেক্টিকেল হিচাপে হৈ যায় হয় নে?
হয় হয় প্ৰেক্টিকেল হিচাপে হৈ যায়, আমি সদায় প্ৰেক্টিকেলি আমি মানে প্ৰেক্টিকেলি কৰিব লাগে আৰু, আৰু বেলেগক মানে
কামক মানে প্ৰেকটিকেল কৰিলে আমাৰ মনত থাকে।
হয় মনত থাকে হয়, হয় সেইটো হয় যিকোনো ক্ষেত্ৰতে আৰু ধৰক আপোনাৰ, হয় ক'ব?
অ ক'বচোন?
অ ধৰক আপোনাৰ কেতিয়াবা এনেকুৱাও হয়, এই ধৰক এ এই আমাৰ আমি যেতিয়া অ যিকোনো অফিচবিলাকৰ ক্ষেত্ৰতে যদি কেতিয়াবা আপোনাৰ দেখে যে ল'ৰা এজনে আপোনাৰ চাই আছে চাই থাকা ল'ৰাজনে, আপোনাৰ সেই ল'ৰাজনে আপোনাৰ হয়তো সেইখিনি আপোনাৰ বেছিকে এ কৰিব নোৱাৰিব কিন্তু যেতিয়া তেওঁ মানে কলমটো হাতত লৈ পেলাই তেওঁ যেতিয়া লিখা ষ্টাৰট কৰিব চাই থকাতকে, ধৰক ক্লাৰিকেল ৱৰ্কৰ কথা কৈছো মই, ত তেও মানে তেতিয়া বেছিকে শিকিব পাৰিব আৰু সেনেকুৱা ধৰণৰ হয় বস্তুবিলাক, শিক্ষা মানে কোনো হেৰি নাই শিক্ষাৰ মানে কোনো যে আপোনাৰ হায়াৰ এডুকেটেত মানুহ এজনেহে যে আপোনাক শিকাব সেনেকোৱা ধৰণৰ ন হয়, হয়তো তেওঁ স্কুলত নযোৱা মানুহ এজনেও আপোনাক শিকাব পাৰে, শিক্ষা মানে যি কোনো মানুহৰ পৰাই ল'ব পাৰে আৰু চ' সেইটোয়ে শিক্ষা আৰু মানে।
হয় আৰু
মইতো বিভিন্ন ধৰণৰ মানুহ লগ পালে প্ৰত্যেকজন মানুহৰ পৰাই মই শিক্ষা মানে আহৰণ কৰোঁ আৰু ধৰক হয়।
আৰু আজিকালিতো আমি মানে আমি পুৱা শুই উঠাৰ পৰা ৰাতি ৰাতি শোৱালৈকে মানে আমি শিক্ষাই ব্যৱহাৰ কৰি থাকো হয় মানে আমি ৰাতিপুৱা শুই উঠি কেনে টাইম চাবলৈ শিক্ষা শিক্ষা শিক্ষা ইটো আমাক লাগিব হয় ন আৰু আৰু যিকোনো বস্তুতে যে মানে শিক্ষাটো সোমাই আছে আমি জানাকে নজনাকেও নজনাকেও শিক্ষা তাতে সোমায়ে আছে আমি কিবা এটা কৰিলো তাতেও কিবা শিক্ষা শিক্ষা পালো আৰু আমি কাক বা কিবা এটা কলো তাতেও আমি -কিবা কিবা শিকিব পাইিছো ন' আমাৰ মানে য'তে মানে আমি ভ ভাবিলে মানে য'তে শিক্ষাটো সোমাই আছে।
উম।
আমি মানে ধৰিব যিহেতু আমি কোনো কোনটো বা কোনটো আমি ধৰিব নোৱাৰো যে আমি শিক্ষা পাইছো কিন্তু আমি নজনাকৈও শিক্ষা পাই-পাই যাওঁ আৰু।
হয় আৰু প্ৰত্যেকটা বস্তুতে মানে শিক্ষা থাকে। আৰু শিক্ষাই আৱিষ্কাৰৰ মূল বুলি এটা উক্তিয়ে আছে আপুনি চাগে পাইছে শিক্ষা আৱিষ্কাৰৰ মূল চ' শিক্ষা যিকোনো ক্ষেত্ৰতে পোৱা যায় হয়।
হয় যিহেতু আমি আজি শিক্ষাৰ কথা মানে পাতি আছো হয়নে তেন্তে মই আপোনাৰ লগত আপোনাৰ কাৰণে এটা মানে প্ৰশ্ন মনত আহি গৈছে যে মানে অ', যি পুৰণি সময়ত যি শিক্ষা আছিল ন' আৰু আজি আজিৰ সময়ত যি শিক্ষা আছে মানে আপোনাৰ কাৰণে কোনটো শিক্ষটো বেছিকে ভাল বুলি আপুনি ভাবে মানে? মানে পুৰণি কালত যি পুৰণি কালত মানে মানুহে গুৰু কুলত গৈছে গুৰুৰ দ মানে গুৰুৰ এইটোত পৰিছে মানে সেইটো গুৰুকুলৰ আছিল ন' আৰু আজিকালি যি টিচাৰে শিকাই সেইবিলাক মানে আপোনাৰ আপোনাৰ মত
উ' মানে আধুনিক হৈ গৈছে এতিয়া শিক্ষাবলাক আপুনি হেৰি কৰিছো প্ৰাচীন কালৰ শিক্ষা যিখিনি আছিলে সেইখিনিতো এতিয়াৰ শিক্ষাতকে মানে যথেষ্ট আগবঢ়া বুলি মই ক'ব লাগিব যদিও মানে টেকনলজি মানে আপোনাৰ টেকনলজিৰ ক্ষেত্ৰত আগবঢ়া নাছিল কিন্ত -মানে বেলেগ ক্ষেত্ৰত যদি চাব যোৱা যায় বহুতখিনি আগবঢ়া আছিলে কাৰণ এইটো কাৰণে মই আগবঢ়া বুলি কম সিহঁতে মানে আপোনাৰ যি যিবিলাক আপোনাৰ আচাৰ ব্যৱহাৰ গোটেইখিনি মানে এটা হেৰি -এ মানে এটা হেৰিতে শিকা গৈছিলে আৰু গুৰুক কেনেকে সন্মান জনাব লাগে গোটেইখিনি শিক শিকিছিলে কি বৰঞ্চ আজি কিছু বছৰলৈকে মানে এনেকুৱা ধৰণৰ আছিলে যদি শিক্ষাগুৰু এজনক যদি ৰাস্তাত লগ পাইছিলে। মানে তেওঁৰ ছাত্ৰ বা ছাত্ৰীয়ে তেতিয়া মানে তেওঁক মানে সন্মান সৎ সন্মান সহকাৰে মানে ৰাতিপুৱা যদি লগ পাইছিলে গুড মৰ্ণিং মানে সু-প্ৰভাত ছাৰ আৰু -গধূলি লগ পালে সুব সন্ধিয়া বুলি পেলাই এনেকে মানে বাৰ্তা এটা দিছিলে। আজিকালিৰ ধৰত এনেকুৱা ধৰণৰ দেখিছো মানে আজিৰ দিনৰ শিক্ষাটোত মানে যদি গুৰুজনক আকৌ যদি লগ পায় বা গুৰুজনক যদি দেখেও নহয়ে এইজনক আৰু কোনে মাত দিব বুলি এজনক বান্ধি দিওঁ সেনেকুৱা ধৰণৰ এটা আহি পৰিছে মানে এতিয়া দিনত তাৰপিছত আৰু তাৰোপৰি এনেকুৱা ধৰণৰো হৈছে তে সেই চাৰৰ লগত চাৰৰ লগত আজি ত ক'ৰবাত ছাৰে খানা দিব আজি বা ছাৰে আজি এই চাৰে আজি কিবা নতুন বস্তু লৈছে নতু ধৰি লওক চাৰক আজি বস্তু খোজিব যাওঁ সেনেকুৱা ধৰণৰ কি আগৰ দিনত মানে সেইটো চিষ্টেম নাছিলে আগত চাৰে কিবা লৈছে বা নলৈছে সেইটোত মানে ছাত্ৰজনে বা ছাত্ৰীজনীয়ে মানে ওচৰত গৈ পেলাই ক'বৰ কাৰণে সাহস কৰা নাছিলে আগতে চ' সেইটো মানে এটা সন্মান আছিলে সেইটো আগত
হয় হয় মানে আজিকালি সেই সন্মানটো মানে হেৰাই গৈছে হয়নে
সেই সন্মানটো দিনক দিনে হেৰাই গৈছে যিমানে আধুনিকতা আহি গৈছে সিমানে মানে সেইবিলাক মানে আচাৰ ব্যৱহাৰ এইবিলাক মানে কমি গৈছে হয়তো মানুহে বহুত শিক্ষাক এ হেৰি বেলেগ ক্ষেত্ৰত বহুত খিনি শিক্ষা লৈছে গ্ৰহণ কৰিছে। কিন্তু মূল সোতিৰ মূল সোতিৰ পৰা মানে বহুত দূৰত আহি গৈছে এতিয়া হয়।
মানে
হয় আপ এ আপ হয় হয় ক'বৰ
এ ডাঙৰ সৰুক মানে অলপ সন্মান নকৰা হৈ গৈছে হয়নে
হয় হয় হয় যিমানে শিক্ষা গ্ৰহণ কৰক বা নকৰক কিন্তু এইবিলাক যদি থাকে ন মানুহে মানৱতাৰ খাতিৰত হওক সহায় সহায় কৰা ধৰ্ম হওক বা আপোনাৰ
এতিয়া আপোনাৰ কাৰণে
সৰু ডাঙৰে সন্মান কৰা ডাঙৰে সৰুক সন্মান কৰা এইবিলাক যদি থাকে
মোৰ কাৰণতে ইকুৱেলি হয় মানে হ হয়
হয় হয় ইকুৱেলি হ'ব লাগে হয় চ' হয় আগৰ আগৰ শিক্ষাত আৰু আপোনাৰ এটা বস্তু তো মই এড কৰিবলে পাহৰি গৈছো মানে জব কৰিবলে আগতে মানে আপোনাৰ ধৰক এ বি চি ডি এইবিলাক মানে শিকিবলে চাগে আপোনাৰ সময় লাগিছিল আগত আগতে চাগে এ বি চি ডি নাছিলে নেকি আজি আমি যেনেকে ইংলিছ ত পঢ়ি ইংৰাজীত মানে পঢ়িব পাৰিছো ইংৰাজীত লিখিব পাৰিছো আগতে হয় আগতে চাগে এইটোৰ হেৰিটো প্ৰচলনটো কম আছিলে আৰু লগতে আমিও অথচ মানে মইয়ো আমি যেতিয়া স্কুলত পঢ়িছিলো এল পি স্কুলত তেতিয়া মানে আমি ইংৰাজীটো আমি তৃতীয় শ্ৰেণীৰ পৰা পাইছিলোঁ এতিয়াতো আপোনাৰ ইংৰাজী প্ৰথম শ্ৰেণীৰ পৰাই দিয়ে ইংৰাজী চ' আমি যেতিয়া দুইহেজাৰ চাৰি পাঁচ চন মানত পঢ়ি আছিলো তেতিয়াৰ কথা কৈছো আৰু মই ইংৰাজীটো মানে তেতিয়া তৃতীয় শ্ৰেণীৰ পৰা আছিলে এতিয়া মানে আপোনাৰ হেৰিৰ পৰা দিছে আৰু আপোনাৰ প্ৰথম শ্ৰেণীৰ পৰা দিয়ে মানে এতিয়া ইংৰাজীটো সেনেকুৱা ধৰণৰ হৈছে আৰু চ' মানে বহুত খিনি মানে পৰিৱৰ্তন আহিছে আৰু শিক্ষাৰ ক্ষেত্ৰতে হওক বা অন্য ক্ষেত্ৰতে হওক আমি যিহেতু শিক্ষাৰ কথা কৈ আছো চ শিক্ষা
হয় হয় মানে
যথেষ্ট পৰিৱৰ্তন আহে
মই শেষত এইটোৱে হয় যিহেতু আমি শেষত গলো মানে শেষত এইটোয়ে ক'ব বিচাৰিছো যে যদি আমি সমাজ মানে এটা সমাজত মানে আমি এজন ব্যক্তি যদি শিক্ষিত হম তেন্তে এটা সমাজ, সমাজটো উন্নতিৰ দিশৰ ফালে যাব হয় নে?
হয় হয়, মই সদায় হয় মইয়ো সদায় আপুনি যিটো কৈছে মইয়ো সদায় সেইটোৱে বিচাৰোঁ। হয় তাৰপিছত সমাজখন কেনেকে আগবঢ়াই নিব পাৰে মানে শিক্ষাৰ ক্ষেত্ৰত হওক বা কামৰ ক্ষেত্ৰত হওক
হয় হয়, আ মি সেইটোয়ে চাব লাগে যে আমি প্ৰত্যেকজন মানে ল'ৰা ছোৱালী যে শিক্ষা গ্ৰহণ কৰে। যি হ'ব পাৰে তেখেতৰ ফেমিলি কণ্ডিশনটো অলপমান বেয়া তথাপিও আজিকালি ইমান গভৰ্মেণ্ট স্কুল আছে গভৰ্মেণ্ট বহুত বস্তু আছে হয়নে তেওঁলোক
হয়।
অ ওৱান ৰুপিছ মানে এক টকাও খৰচ নকৰি কিনে শিক্ষাটো গ্ৰহণ কৰিব পাৰে হয় নে? গভৰ্ণমেন্ট স্কুলবিলাকত যায় কেনে এনে থাকাত কিন্তু গভৰ্ণ মেণ্ট স্কুলত যাই কেনে শিক্ষা গ্ৰহণ কৰা
হয় খুবেই প্ৰয়োজন আৰু, হয় ভাল ভাল হয়। আজিৰ টপিক আজি এইখিনিতে সামৰণি মাৰো নেকি।
আমাৰ
হয় হয়।
আমাৰ মানে আমাৰ দেশৰ সকলো নাগৰিকে
হয় আজি এ সমাপ্ত কৰোঁ নেকি।
তাতো বহুত প্ৰয়োজন মানে অ বাৰু ধন্যবাদ।